এ আছো এনেই তুমি।
আছোঁ আৰু দিয়া, কিবা কিবি খালা নাই চাহ তাহ ভাত পানী?
উম, ভাত খালেও বাৰু দুপৰীয়া এতিয়া নাই খোৱা চাহ তাহ একো।
অ, বাকী কিবা বিজনেছ কৰা নে? বাকী কিবা বিজনেচ কৰি আছা নে কিবা জব কৰা‌?
অঁ বিজনেচ কৰি আছো মই বৰ্তমান।
কিহৰ বিজনেছ?
উম দোকান দিছো দোকান।
কিহৰ দোকান?
গেলা মালৰ।
অঁ ভালেই বেয়া নহয় তেনে, মই তোমাৰ সৰু সুৰা কোম্পনী জব এটা কৰি আছো।
অঁ অঁ
বাকী তেনেকে নাই তোমাৰ।
উম, জব কৰা নাই বাৰু। অ', অ', বিজনেছে কৰি আছো অ, ভালেই চলি আছে বাৰু ভালেই চলি আছে।
অ, বাকী এতিয়া ঘূৰিব ফূৰিব ক'তোতে যোৱা নাই।
অ, যাম হে মই যোৱা নাই।
ক'ত যাম ভাবিছা?
এ মন্দিৰত যাম মই এনেই বেলেগত নাযাও একলৈকো।
মন্দিৰ কি মন্দিৰ মানে ক'ত আছে? ঢেকাজী মন্দিৰ এটা আছে নেকি?
অ', অ', আছে।
অ, গম পোৱা নাই বাৰু দেই। বাকী ঘৰত চবৰে ভাল।
অ, ভালেই তোমালোকৰ?
আছো আৰু দিয়া।
অ',
তাকে হেৰি ভাত কিহৰি খালা দিনত।
ভাত মাছেদি খালো।
অ, মাছেৰে খালা।
তুমি - তুমি?
মই মোৰ নৰ্মেল ভাত দালি ভাজি আচাৰ সেয়াই আৰু বেলেগ নাই একো নৰ্মেল - নৰ্মেল আৰু খানা। বাকী কিহলৈকে পঢ়িলা?
মই আহ কি বুলি কয় বি এ, অ, বি এ নহয়-নহয়। উম, বি এড নপঢ়িলো আৰু এ ফাইনেল দিলো। তাৰ পিছত
হয়-হয় নেকি? মানে বি এ মানে ফাইনেল মানে কমপ্লিট নকৰিলাগে আৰু।
অ, নকৰিলো এ প প্ৰব্লেম হ'ল যে সেইকাৰণে নকৰিলো আৰু।
অ, ঠিকেই আছে কৰিলেই হ'ল ন।
হা?
পঢ়িলেই হ'ল বোলো আৰু কি আৰু বিয় বুলি কি কথা আছে আৰু পঢ়িলেই হ'ল কিবা পৰি জলৈকে পঢ়া বাকী তোমাৰ বিজনেচ প্লেনিং কিবা আৰু আছে ন এক্সট্ৰা
বিজনেচ, প্লেনিংটো আছিল। তাকে, ভাবি আছো।
মোকো অলপ আইডিয়া দিয়াচোন। কেনেকুৱা টাইপত কৰিলে ভাল হয়। কি কৰিলে হয় নেকি?
উম, অহ,
অ', বাকী তোমাৰ ঘৰত এনে কোন-কোন আছে আৰু?
ঘৰত, মা, দেউতা ভণ্টি, মইয়ে আৰু। উম, তোমালোকৰ?
মোৰ মা আৰু মই।
অ, ঠিকেই আছে বাৰু। খবৰ-খাটি ভালেই চাগে ন?
খবৰ-খবৰ-খাতি ভাল তাকে বাকী! এতিয়া তোমাৰ দোকান কেনেকুৱা মানে? চেলিং কে, কেনেকুৱা দোকান?
ভালেই, সেইয়া আৰু।
তাকে বোলোঁ বহুতদিন ফোন-চোন কৰা নাই, খবৰ এটা লওঁ। সেইকাৰণে ফোন কৰিলোঁ।
অঁ' তাকে সময়ে পোৱা নাই আৰু ফোন কৰিবলে সেইকাৰণে
নাই, ময়ো তেনেকে কথা-বতৰা হয় ধৰা, মেছেজত কিন্তু পতা নহয়।
অ'সেইটোৱে আৰু।
উম।
চাহ-টাহ খালা?
চাহ-টাহ খালোঁ দিয়া।
অঁ।
বাকী
অ কলৈকো নোযোৱা এতিয়া?
যোৱা প্লেনিং নাই বাৰু। ভাবি আছো কিবাকে, হলে যাম আৰু।
অঁ অঁ। যাব লাগে, পুৰি আহিব লাগে আৰু।
ঢেকীয়াজুলিত তুমি এইটো কিহৰ মন্দিৰৰ কথা ক'লা? কি, কি মন্দিৰ আছে তাত?
উম, তাতে শিৱ মন্দিৰ এতে আছে, পাণবাৰী বুলি কয়।
অ' পানবাৰী। অ' হয় নেকি? অঁ। মই মানে তোমাৰ গম নাপাওঁ। এইফালে যোৱা নি, ইফালে জেনেকে আমাৰ যোৱা নহয় যে ঢেকিয়াজুলি ফালে, কম যোৱা হয়। গতিকে' গম নাপাওঁ আৰু ভালকে।
অঁ।
অ তাকে তোমাৰ এনেই তুমি এনে ক'ত ক'ত, কি কি মন্দিৰ গৈছা আৰু?
অ' মই এইয়া কি বুলি কয় ধানদাই বুলি কয়। সিফালে এটা মন্দিৰ আছে তাত গৈছো।
হয় নেকি আৰু?
অ' আৰু নাম দিয়া পাহৰি থাকিলো।
অ এনেই এইবাৰ তোমাৰ গৰমতটো কেনেকুৱা পালা এইকেইদিন?
গৰম টো বহুত ইমানেই ব ৰ'দ দিছে কি কবা।
তোমাৰ মতে কিহৰ কাৰণে হৈছে বুলি ভাবা?
কাৰনে অ
আৰু? আৰু? আৰু ভবা নাই। তাকে তাকে কাজিৰঙা, ছাজিৰঙা তেনেকে পোৱা নাই, গৈছানে আজিলৈকে?
অ কাজিৰঙা যোৱা নাই' বৰ্তমান।
কাজিৰঙা, চাজিৰঙা গৈছা? যোৱা নাই ন? ময়ো তোমাৰ এই এ এবাৰেই যোৱা। ময়ো তোমাৰ এবাৰেই যোৱা। সেই কাৰণে। বাকী কোৱা? যোৱা নাই ন? বাকী এতিয়া কি ক'ত আছা? দোকানত দোকানত আছা নে ঘৰত আছা?
অ এতিয়া মই ঘৰতে আছোঁ, দোকানত বেলেগ মানুহ আছে আৰু। নাই যাম অলপ পিছত।
অ।
এ থাকি - থাকি আমনি লাগিচে আৰু সেইকাৰণে এতিয়া ঘৰলৈ আহিছো আৰু অলপ।
অঁ আমনি লাগি যাই নহয় বহি বহি ন? বহি বহি তোমাৰ আমনি লাগি যায়তো উম।
আমনিটো লাগেই, কি কৰিবা আৰু।
হয় দিয়া উপায় নাই আৰু কি কৰিবা আৰু হয়নে?
কিবা এটাটো কৰিব লাগিবই।
উম।
আ তুমি বিজনেচ ক কৰিব নিবিচাৰা?
মোৰ বিজনেছৰ ভাবি আছো ব্ৰইলাৰ মুৰ্গী ফাৰ্ম পোহা।
অ সেইটোতো প্ৰফিট হয়।
উম।
উম কোম্পানীৰ ফালৰ পৰা ল'বা নে নিজে কিনিবা?
ভাবি আছো কোম্পানীৰ পৰা লৈ বেষ্ট হ'ব নেকি ন?
উম মোৰ মতে কোম্পানীৰ পৰা নললেই ভাল, নিজে কৰিলে ধৰা যেতিয়াই মন যায় তেতিয়াই ডাঙৰ হালে মানে বিক্ৰী কৰিব পাৰিবা।
সেইটো বাৰু হয়, তুমি কোৱাটো বাৰু শুদ্ধ কথাই কৈছা। তুমি বাৰু শুদ্ধ কথাই
আকৌ কোম্পানীৰ ফালৰ পৰা ললে আকৌ কোম্পানীক সুধিব লাগিব। কোম্পানীৰ ফালৰ পৰা নিব আহে। এই বহুত ঝেমেলা নিচিনাহে লাগে আৰু।
উম হয় দিয়া।
উহ তাতকে নিজে কৰাই ভাল বুলিয়ে ভাবোঁ আৰু মই।
উম সেইটো - সেইটো হয় কিন্তু।
তেতিয়া ধৰা কোনোবাই বিচাৰি আহিলেও তুমি দি দিব পাৰা ডাইৰেক্ট।
কে কে কিন্তু কিন্তু তেনেকে তুমি গোটেই বজাৰখন ল'ব লাগি লাগিব তাৰ আগতেই। তুমি যদি ধৰা নিজে নিজাকে কৰোঁ বুলি ভাবা।
ন খৰচাটো তুমি কৰিব বিচাৰিলে অলপ কমকে কৰিব পাৰা, তাৰপিছত যদি তোমাৰ তেনেকে প্ৰফিট হয় তেতিয়া আৰু পিছত বেছিকে আনিব পাৰিবা।
সেনে প্ৰথমতে ধৰ এশ দুশ আনি পেলাই ট্ৰাই এটা কৰি বোলে ধৰা মাৰ্কেট টোপাই গ'লা, খেতিত অঁ। তেতিয়া তাৰ পিছত ধৰা তুমি ষ্টাৰ্ট কৰিব পাৰা আৰু নিজাকে। বোলে তুমি বোলে মাৰ্কেটখন গম গম পাই গ'লা তেতিয়াটো তোমৰ ধৰা চিন্তা নাই আৰু।
অঁ সেইটোৱে আৰু।
অঁ।
দোকানবিলাকো আছে নহয় তাতো হেৰি পালে ল'ব আৰু তেনেকাতো।
লয় লয় বাৰু লয় বাৰু। তুমি আকৌ ঘৰত আজিকালি ধৰা বেপাৰী মাটি দিলেই তোমাৰ ধৰা আকৌ লৈ ল'ব। ঘ ঘ ঘৰৰ পাই তোমাৰ লৈ যাব জুখি। উম আজিকালি তোমাৰ চব সুবিধা আছেতো।
আ গাঁৱত তো বি বিক্ৰী কৰিব পাৰে। গাঁৱৰ মানুহৰো বিচাৰে তেনেকে।
অঁ আ তোমাৰ আকৌ গাঁৱৰ মানুহে মা মাজে মাজে আ আ আছেই নহয়।
অ অ আছে। তেনেকৈও পাৰি অ মা-
তেনেকে তেনেকে আকৌ তুমি যদি এক্সট্ৰাকে বোলে ধৰা আকৌ লোকেল মুৰ্গীও কৰি ল'ব পাৰা ঘৰতে।
উম তেনেকেও পাৰি।
তুমি লোকেল মুৰ্গী বিজনেচটো কি বুলি ভাবা?
বিজ এ লোকেল টো ভালেই।
উম, উম, লোকেলটো বহুতেই বিচাৰে অ'।
উম।
তাৰ পিছতো ধৰা তুমি যদি ইচ্ছা কৰা ধৰা এক্সট্ৰাকে অ', ব্ৰইলাৰ ব্ৰইলাৰ লগত বোলে ধৰা লোকেলটো ৰাখি ল'ব পাৰা। পঞ্চাশটা এশটা পুহিব পাৰা। তাৰ তোমাৰ লোকেল ডিমটো বহুত তোমাৰ ডিমান আছেটো মাৰ্কেটত। কাৰণ আমাৰ ফালে তোমাৰ এটা দিমতে এতিয়া পোন্ধৰ টকা লয়।
আমাৰ এইফালে। বহুত ডিমাণ্ড আছে আৰু তোমাৰ এইটো পাবলৈ নাই। সেইটো তোমাৰ ধৰ বেচ আইডিয়া আৰু অ, আৰু আৰু ফালে হেৰি কি তুমি হাঁহ কিমানটা পুহি আছা এতিয়া?
উম হাঁহ দচটামান আছে সৰু সৰু মানে।
অ মানে ষ্টাৰ্ট কৰিছা আৰু। সি ঘৰতে খাবলৈ পুহিছা নে, নে কিবা বিক্ৰী কৰাহে পুহিছা?
নহ তুমি ঘৰত খাব পোহা নে, নেকি বিক্ৰী কৰিব কাৰণে পুহিছা?
যদি বাচে তেতিয়া বিকি বেছি হয় যদি বিক্ৰীও কৰিম আৰু।
অ', হয় বাৰু বেয়া নহয় সেইটো। তোমাৰ আগত মাঘ বিহু আহি আছেতো তাৰ আগত তোমাৰ এটা ভাল ডিমান ডিমান হ'ব।
অ'সেইটোৱে আৰু।
হয়নে উম।
অ হয় হয়।
তাকে
তুমিও কৰিব পাৰা লোকেল। উম হাঁহ হেৰি আ কি বুলি কয়, মাঘ বিহুৰ আগতে কিন্তু জানুৱাৰী মানৰ হাঁহ যে বিক্ৰী হয়।
অ।
তেতিয়া পিকনিক খাব বিচাৰেতো মানুহবোৰে।
অ' তেতিয়া তোমাৰ সেইটো হয় ডিমাটো বাঢ়ে। উম তোমাৰ ডিমাণ্ডটো বাঢ়ে তেতিয়া। তাকে
মতে ভাল আৰু তেনেকুৱা দিনতে বেছি ভাগ বিচাৰে মানুহে।
অ, অ'। ডিমাণ্ডটো বাঢ়ে তোমাৰ।
অ', সেইটোৱে।
উম, তাকে ময়ো ভাবি আছো বাৰু তেনেকে। কি কি কৰিব পৰা যায় কৰোঁ এইবাৰ ট্ৰাই কৰিম আৰু। উম ট্ৰাই কৰিম এইবাৰ কি কৰিব পাৰোঁ।
পাৰি পাৰা। কৰিবা চেষ্টা কৰিবা।